হেল্ল'
উম
হেল্ল' কি কৰি আছা
এয়া আছো এনে এনে আছো
অ চাহ তাহ খালি
চাহ তাহ খালোঁ আৰু
তাকে ব্যস্ততো নাই
নাই বাৰু
অ তাকেই এনে বোলো অলপ কথা পাতো এতিয়াতো এনেকুৱা এটা সময় আহিব লাগে উপনীত হৈছো য'ত মানে এতিয়া চাকৰিও লাগে পঢ়িবও লাগে
উম উম উম
তাকে বোলো স্বপ্ন আৰু লক্ষ্য কেনেকুৱা কাৰ কি এতিয়া তোৰ কেনেকুৱা বা সেনেকুৱা তাকে বোলো অলপ কথা পাতো
অ পাৰি পাৰি
উম হেল্ল'
উম কি বুলি কি বুলি ভাব এনেই
মানে স্বপ্নৰ লক্ষ
স্বপ্ন আৰু লক্ষ্য ধৰ
মানুহ সকলো মানুহনে জীৱনত এটা এটা লক্ষ্য থাকবাই লাগে মানে এইটো কথা মানে এ পি জে আব্দুল কালামে কৈছিল যে স্মল ড্ৰিম ইজ এ ক্ৰাইম মানে সৰু সপোন দেখা মানে এইটো এটা অপৰাধ কাৰণ মানুহে চব মানুহে সপোন দেখবা লাগে সপোন দেখি সপোনৰ পিছত লাগি নিজে সেই সপোন সপোনত সপোনটো মানে পুৰা পূৰ কৰবা পাৰবা লাগে তেতিয়াহে মানে মানুহটো জীৱনত সফল হবা পাৰ পাৰব কাৰণ এতিয়া যিগিলাক ল'ৰা ছোৱালীয়ে পৰীক্ষাৰ সময়ত ভাবে যে মই নাইনটি ফাইভৰ মানে পঁচাননব্বৈ শতাংশ আনবাই লাগব কিন্তু পঢ়ি পঢ়ি পঢ়ি পঢ়ি তেওঁলোকৰ পচানব্বৈ শতাংশ নাহিলেও নব্বৈ শতাংশ বা আশী শতাংশৰ ভিতৰতে আহে আৰু যিটো যিটো যিটো ছাত্ৰ বা ছাত্ৰীয়ে ভাব-ব যে মোৰ আশী শতাংশ আহিলেই হ'ল তেওঁৰ কিন্তু আশী এতাংশ আহাটো ইমান সহজ নহয় তেওঁৰ অন্তত সত্তৰ বা ষাঠিৰ ভিতৰতে তেনেকুৱা শতাংশ থাকে
উম
গতিকে যিমান ডাঙৰকে ভাবি সেই ডাঙৰ সপোনটো পূণ নহলেও তাৰ ওচৰে পাজৰে হলেও মানে মানুহতো যাই পাব পাবা পাৰে আৰু যদি সেইটো পিছত ভগে লাগা গতিকে ঠিক তেনেকে চব মানুহে এটা এটা সপোন সপোন থাক স্বপ্ন থাকাটো ভাল মানুহে সপোন দেখবা লাগে সপোন দেখি সেই সপোনৰ পিছত দৌবা লাগে দৌৰি কিনে সপোনটো পালন কৰবা লাগে মানে সপোনটো এই প্ৰাপ্ত কৰবা লাগে কৰি ফেলে নিজৰ জীৱন আগুৱই যাবা লাগে
উম
এতিয়া তোৰ সপোন বা লক্ষ্য কেনেকুৱা
উম সপোন বা লক্ষ্য সেইটোয়ে যিটো কইচা ধৰ সেইখিনিয়ে মেইন কথা
উম উম
উম উম
মানুহৰটো সপোন থাকবাই লাগে সপোন দেখিলে একো হেৰি নহয় জীৱনত
এইখিনি কথা
তাকে মানে কিবা এটা কাম কৰাৰ অ অ
উম উম
কিবা এটা কাম কৰাৰ আগতে মানে, যি কাম কৰিলো মানে সেই কামটোৰ প্ৰতি এটা লক্ষ্য ৰাখিবা লাগিব বোলে কামটো এইখিনিলৈকে কৰিব লাগিব। কৰিব লাগিব, যদি লক্ষ্য নহাকে কাম কৰা হয়- জীৱনত মানে একোতে মানে চাই মানে উপনী উপনীত হব নোৱাৰি মানে মানুহ। সেইটোৱে সকলো মানুহে তেনেকে নিজকে এ- এটা লক্ষ্য স্থিৰ কৰি লৈ লৈ কাম কৰি যাব লাগে যাতে সেই লক্ষ্যটো এদিন নহয় এদিন- প্ৰাপ্ত কৰিব পাৰি সেনেকে যাই যাই যাই যাই এদিন নহয় এদিনটো সেই লক্ষতে প্ৰাপ্ত হবয়ে।
অ অ'
তে আৰু কৰিব লাগে এতিয়া মানে যিগিলাক দেখছো এতিয়া আমিতো বাৰু লক্ষ্য় সেনকে- ছেই নকলোৱেই যেইটা কৰছো যদি মানে এতিয়াও এনেকুৱা লাগে যে হবই নহবয়। কিন্তু, যদি আমি কঠোৰ ভাৱে পৰিশ্ৰম কৰো সেই লক্ষ্য লক্ষ্যত প্ৰাপ্ত কৰিব কাৰণে হয়তো আমিও- চাকচেচ হ'ম, সেই লক্ষ্যটোৰ কাৰণে।
উম উম'
এতিয়া আজিকালি যিখিনি মানে আমাৰ আমাৰ অনুযয়ী খিনি আছে- আমাৰ তলৰ যিখিনি মানে উঠি অহা প্ৰজন্ম আছে ত তাৰে ল'ৰা ছো- ছোৱালী খিনি মানে আজিকালি সপোনৰ পিছত মানে নালাগে মানে সপোন কি সেনেকে নাচ- চাইও ভালকে সপোনৰ মানে লক্ষ্য জীৱনৰ লক্ষ একো বুলি নাভাবে।
আজি ন আজিকালি ধৰ দে এশ পৰিৱেশ- টো ধৰ এতিয়া হেৰি হৈ গৈছে নহয়, কি বুলি কয় প্ৰতিযোগিতা পৰিৱেশ। পতিযোগিতা- টা পৰিৱেশ হ'লে এটা ত' ইয়াতে মানে মানুহৰ কোনো ধৰণৰ হেৰি নাই। সকলোৱে ধৰ এটা বস্তুৰ পিছত দৌৰি থাকে।
উম উম'
কিছুমান ধৰ এ আজিকালি ধৰ এতিয়া পৰীক্ষা কেন্দ্ৰিক হৈ গ'লতটো চব বস্তু- তৌ ধৰ, মই বোলে নিদ দিম মই বোলে জে ডাবল ই দিম। ত'- সকলো মানে এটা হেৰিৰ পিছত দাৰি থাকে আৰু। কোনো নিজস্ব মানে চিন্তা ধাৰা নাই বেলেগ এটা মানুহে কৈ আছে- তুমি এইটো পঢ়া এইটো হব এইটো পঢ়িলে এইটো হ'ব সেনেকে কৈ আছে।
উম' তাত তাতে যদি ছাত্ৰ বা ছাত্ৰীজনে যদি নিজৰ এটা লক্ষ্য- থিৰ কৰি লয় সেই লক্ষ্যটোৰ পিছত যদি যায় তেতিয়াহ'লে- ত নিশ্চয় কোনোবা এটা নিদ হওক জেদৱলি হওক- বা যিকোনো পৰীক্ষাৰ কাৰণে যদি প্ৰিপেৰেচন কৰে যদি সেইটোৰ ওপৰত- মানে ভালদৰে কঠোৰ পৰিশ্ৰম কৰি সেইটোক- সেইটো মানে প্ৰাপ্ত কৰিবলৈ তেতিয়া মানে আৰু কোনো টেনশ্যন নাই মানে কোনো- সেই নোহোৱাকে সেইটো প্ৰাপ্ত কৰাটো মানে সম্ভৱে তেওঁলোকৰ কাৰণে আৰু সেনেকে মানে বহুত ল'ৰা ছোৱালীয়ে- সেইখিনি পাইছেও আৰু যিখিনিয়ে মানে কাৰোবাক দেখি বা কোনোবা কোৱা শুনি- মানে কয়হে নিট দিব যায় জে ডাবুল দিব যায়, সিহঁতৰ মানে এফালেও নহয় না যি- নিত মানে পাছ কৰে না এ জে ডাবল ই পাছ কৰে, লাষ্টত যায়- গোটেইখিনি আভাস সামগ্ৰী হয় সেনকুৱা। এতিয়া মানে যিটো দে দেখিছো আৰু যি মানে- আজিকালি যিখিনি ল'ৰা ছোৱালী সেইখিনি মই গোটেই ফোনতে মানে সোমাই পৰিছে মানে- ফোনত যি দেখিছি সেইটোৱে সঁচা বুলি ভাবে, ভাবি কিনে নিজৰ লক্ষ্য় একো নাই। মানে এনেকুৱা ভাবে যে কিবা এটা চাকৰি পালে হ'ল আৰু আজিকালি মানে এনেকুৱা হৈ পৰচি মানুৰ লক্ষ্য- ক্ষ্য এটা ল'বা নোৱাৰে কাৰণ এটা সময়ত আছিল- মানুহে লক্ষ্য লৈছিল যে মই এনেকুৱা এটা সাহিত্যিক হ'ম মই এনেকুৱা এটা মানুহ হম মই এ ভাল মানুহ হ'ম। এনেকুৱা মই এটা কবিতা লিখিম বা কে এনেকুৱা মই এটা কাম কৰিম যাৰ দ্বাৰা মানে মোক মানুহে- উ স্মৰণ কৰিব তেনেকুৱা মানে এ চিন্তা ভাবনা আজিকালি মানে ল'ৰা ছোৱালী নাইে মানে। ক'ব বুলি। আজিকালি মানে মাক দেউতাকৰো বহুত মানে ভুল আছে। ইয়াতে মই দেখোঁ কাৰণ মানে ল'ৰা ছোৱালীটোক মানে প্ৰেছাৰ কৰে। প্ৰেছাৰ দিয়ে যে তই তই সেয়া কৰিব লাগিব। কি বুলি কয় উম এ চৰকাৰী চৰকাৰী চাকৰি চৰকাৰী চ কৰিয়ে কৰিব লাগিব বা এনেকে ড্টৰে হব লাগব। ইঞ্জিনৰ হ'বা লাগব। সেকে ক মানে সৰুৰ পৰা কওঁতে কওঁতে মানে লৰাটোৱে বা চোৱালিতুই নিজৰ লক্ষ্য নিজে মানে কোনোদিন নিৰ্ধাৰণ কৰিব মানে কি বুলি কয় এইটো এ সময় নাপায়। মানে মাক দেউতাকৰ যিখিনি কথা সেইখিনি মানে তেওঁলোকে নিজৰ লক্ষ্য বা নিজৰ স্বপ্ন অকল ড্ক্তৰ হোৱা, ইঞ্জিনিয়াৰ হোৱা বা নিজৰ কিবা চৰকাৰী চাকৰি এটা কৰা মানে সেইটো বুলি ভাবে। মানে ধাৰণা কৰি লয়। সেনকে মানে বহুত লৰা ছোৱালী মানে সেইখিনতে স থাক মে নিজৰ জীৱনটো আধাতে মানে সেনেকে শেষ কৰি দিছে।
উম উম উম। সেইটোৱে।
উম
এয়া লক্ষ্য বুলি কৈছে আৰু। সেইটো অ কি বুলি কম এতিয়া কেনেকুৱা ধৰণৰ হোৱটো মানে উচিত আৰু ধৰা?
অ স্বপ্নৰ লক্ষ্য মানুহৰ স্বপ্ন আৰু লক্ষ্য সদায় ইতিবাচক হ'ব লাগে। নেতিবাচক নহয়। কাৰো যাতে
অ মা মানুহৰ হিতৰ হয় মানে কামখিনি কৰিব লাগে। কাৰণ তাত মানে ক্ষতি নহয় সেইটো চিন্তা কৰি কৰিব লাগে। এতিয়া বহুতো ল'ৰা ছোৱালীয়ে এতিয়া মানে ভাবে যে, মই এইটো কৰিম। কিন্তু সেই কামটো কৰোতে যাতে কাৰো সেই কামটো কৰা যিটো এটা যাত্ৰা হ'ব। পথটোৰ যিটো পথৰ যাত্ৰাত মানে কাৰো যাতে একো ক্ষতি নহয় বা কোনোবা এটা বেলেগ ষ্টুডেন্টক সি মানে আঘাত কৰি সেইটো প্ৰাপ্তি কৰিব সেনেকুৱা নহয়। মানে লক্ষ্যটো সদায় পৰিষ্কাৰ হ'ব লাগে, পৰিচ্ছন্ন হব লাগে আৰু এটা স্থিৰ লক্ষ্য হ'ব লাগে ইতিবাচক লক্ষ্য হ'ব লাগে। যাতে তেওঁ ৰাইজৰ হকে কাম কৰিব পাৰে, এজন ভাল মানুহ হব লাগে। মানে লক্ষ্যবোৰ সেনেকুৱা হলে যাতে ৰাইজৰ হৈ কাম কৰে বা মানুহৰ হিতৰ হৈ কাম কৰে। নিজৰ হয় পৰিয়ালৰ হৈ মানে তেওঁ কিবা এটা কৰিব পাৰে। তেনেকুৱা এটা মানে লক্ষ্যমানুহৰ জীৱনত থাকিব লাগে।
আৰু ময়ো ভাবো ধৰ সব স্বপ্নৰ লক্ষ্য লক্ষ্যটো এনেকুৱা নহয় যে, মানে মই বহুত ডাঙৰ কিবা হৈ গ'লো।
উম
মই আৰু মোৰ নিজৰ ঠাইখিনি বা মোৰ পৰিয়ালটো সেইখিনি কাৰণে মই একো নকৰোঁ। সেইটোও হ'ব নালাগে।
সেইটো হ'ব নালাগে। কাৰণ আমাৰ এতিয়া ভাৰতবৰ্ষৰ এইটো এটা পৰম্পৰা হৈ গৈছে যে, মানে যি যিটোৰ পৰা যিজন মানে জ্যেষ্ঠ পুৰুষ থাকিব, সেইজনে মানে উপাৰ্জন কৰিব আৰু গোটেই পৰিয়ালটোৰ মানে তেওঁ ভৰণ ব্ৰহন কৰিব।
উম উম
গতিকে সেনো নেকুৱা এটা সামাজিক ব্যৱস্থা আমাৰ ইয়াতে মানে স্থাপন মানে ইতিমধ্যে হৈছে। এইটো মানে সহজে মানে নাযায়।
এতিয়া বাৰু হেৰিটো হ'ল বাৰু ধৰ- পৰিয়ালৰ সকলোৱে চাকৰি কৰা যিটো পৰিৱেশ-
উম গঢ়ি লাহে লাহে উঠিছে। সেনেকুৱাই মানে নিজৰ- লক্ষ্য এনেকুৱা হ'ব লাগে যিটো মানেই কলো এইটো পাছ হ'ব লাগে যাতে নিজৰ লক্ষ্যটোৰ- কাৰণে যাতে দুজন মানুহে আৰু উৎসাহ পায় তোমাক দেখি।
উম, উম।
বা দুজন মানুহ আৰু আগুৱাই নিব পাৰি তেনেকুৱা লক্ষ্য হব লাগে, অকল স্বাৰ্থ স্বা- ৰ্থ নিজৰ স্বাৰ্থ বা ভাবি মানে আগুৱাই গ'লে নহ'ব মানুহৰ কথা ভাবিব লাগিব।
সেইটোয়ে আৰু তেনেকে, উম সেনেকে নিজৰ লক্ষ্যত যাব লাগে। কিন্তু আজিকালি মই দেখিছো ল'ৰা ছোৱালী খিনি ইমান খিনি- চিন্তা শক্তি মানে নোহোৱাহৈ গৈছে। মেইন কথাটো হৈছে ফোন, ফোনে মানে ল'ৰা ছোৱালীক ৰাজত্ব কৰিছে।
উম, উম।
মানে আ ফোনে ফালে ল'ৰা ছোৱালীক- আচলতে মানে এনেকুৱা হৈছে ল'ৰা ছোৱালীয়ে ফোন চলালে- ল'ৰা ছোৱালী ফোন চলাই আছে এতিয়া বৰ্তমান।
অঁ সেইটোয়ে হৈ আছে। আগতে ধৰ এতিয়া কিতাপ পত্ৰ মানুহে বেছিকে পঢ়িছিল ত' বস্তু- এটা কিবা এটা জানাৰ কাৰণে বহুত বেছি বিচাৰিব লগা হৈছিল।
উম।
আজিকালি মোবাইল লগে লগে বস্তু এটা আহি যায় গুগুল বা হেৰি নেটত মাৰি দিয়াৰ লগে লগে বস্তু- টো আহি যায়। যাৰ ফলত মানে মানুহে হেৰিটো নাপায়- এই এই যিটো বিচাৰাৰ এটা হাবিয়াস থাকে সেইটো নোহোৱা হৈ গ'ল।
উম, নোহোৱা হৈ গ'ল।
যিটো থিংকিং প্ৰচেছ সেইটো মানে বহুত দুৰ্বল হৈ গৈছে এতিয়াৰ সম-
বহুত বহুত দুৰ্বল। এতিয়া মানে মানুহে মানে- চব বস্তু সহজতে লাগে। এতিয়া আগতে কিতাপ পত্ৰ পঢ়ি মানুহে মানে যিখিনি তাত্ত্বিক জ্ঞান বুদ্ধ- বিজ্ঞান আহৰণ কৰিছিল তাৰ পৰা মানে চিন্তা শক্তি মানুহে বৃদ্ধি হৈছিল। কিন্তু আজিকালি চিন্তা কৰিব পৰা শক্তিটো মানুহে নোহোৱা হৈ গৈছে। কাৰণ চিন্তা কৰিব নালাগে, কাৰণ কিবা এটা বস্তু পৰা নাই- এ গুগল বা ইণ্টাৰনেটত মাৰি দিয়াৰ লগে লগে সেইটো বস্তু আহিয়ে যায়। আহি যোৱাৰ লগে লগে আৰু- উম আৰু বেলেগ মানে চিন্তা কৰিব লগা দৰকাৰ নাই। সেনেকে চিন্তা নকৰোতে নকৰোতে মানে মানুহ এইটো অভ্যাসত পৰিণত হৈছে- চিন্তা নকৰিলেও আমি বস্তুবোৰ পামেই।
উম, উম।
সেইটোও মানে কৰি থৈছে। সেনেকে মানে বহুতো- মানে মানুহ এতিয়া মোবাইলৰ হাতত বা ইণ্টাৰনেটৰ হাতত পৰি এনেকুৱা বিচলিত হৈছে। কিন্তু আমি এতিয়া গোটেইখিনিক সজাগ কৰিব লাগিব, আগুৱাই যাব লাগিব নিজৰ স্বপ্ন বা লক্ষ্য- এটা ইতিবাচক দিশত নি সুস্থিৰভাৱে স্থিৰ কৰি ল'ব লাগিব।
উম, উম।
সেইটোৱে আৰু তাকে বোলো অলপ কথা পাতোঁ ইয়াৰে ওপৰত ফোন কৰিলোঁ।
উম, উম, উম, উম। বাৰু ভাল লাগিল বাৰু, উম ভাল লাগিল, উম হ'ব দিয়া।